হেল্ল'
কি কৰিছা
অ এনে আছো তুমি?
মই বহি আছো
বহি আছা ভাত পানী খালা?
উ খালো খালো তুমি খালা?
খালো খালো খালো ভাত পানী খালো কোৱা পিছে এয়া তোমাৰ অকন ফুৰিম বুলি ভাবিছো বুজিছা
ময়ো ফুৰিম বুলি ভাবি আছো বুজিছা সটোৱে মোৰ মানে তোমাক সেইটো কাৰণেই ফোন কৰিলো বোলো
গৰমটোতো দেখিছাই কেনেকুৱা গৰম বিগত গৰম একদম গোটেই একদম ঘমাচি চমাচি ওলাই অৱস্থা নাই বুজো যেনে অ তোমাৰ এতিয়া মাই কি কি চলি আছে আমাৰ এতিয়া মে জোন সোমাইছে জুনতেই এনেকুৱা জুনৰ ফাৰ্ষ্টত
তাকে জানিছা
ঘূৰিব যাব লাগিছিলে ব'লা ক'ত যাবা তাৱাং পাৰি াৱাং যাওঁ বোলা াৱাং পাৰি ন এতিয়া ঠাণ্ডা অৱস্থা চৈছা তাত বৰফ এতিয়াও আছে বোলা স্ন' পৰিয়ে আছে এতিয়াও
পৰে জানো ন
উম পৰে পৰে বৰফ পৰে বা তাত বৰফ থাকেই এতিয়া আমাৰ ইয়াতহে গৰম তাত ঠাণ্ডা তোমাৰ মানে আমাৰ এইফালে পৰা পৰিছেতো মানুহ আহ পৰিছে পৰিছে আছে ছিকিমৰ ফালে বৰফ আছে তোমাৰ টাাৱৰ ফালে বৰফ আছে বৰ অ ধুনীয়া জেগা দেই বিউটিফুল প্লেচ একদম অৰুণাচখনান নামটো বিউটিুল বুজছ নাই অণচলানে ডউটিপ ন ণচল কেতিয়া চাব মানে তুমি ব'লা আমি যাওঁ তেন্ততে পৰহিলে মানে
পুৱে সোনকাল হৈ যাব নেকি পইচা চইচা গোটাব লাগিব ক'ত থাকিবা পাৰি চাৰি পাঁচ দিন মানৰ পিছত ধৰা পইচাটো ক যে পইচা মিলাব লাগিব পোৱালিবোৰ কিহত যাবা ক'ত থাকিবা সেইব
অ তেতিয়া আমি গ্ৰুপ এটা খুলি দিম বুজিছা হোৱাটছএপ গ্ৰুপ এটা খুলিম আমি পোৱালিবিলাক এড কৰোঁ কোন কোন যায় ন মোৰ তাত আ মোৰ তাত চিনাকি আছে বাৰু তেনেকে যাম বুলি কৈছে মোৰ লগৰ কেইটামান মানে এ ত যা লাগে ন ট্ৰেভেল কৰিবা
বুজিছা মোৰ পোৱালিবোৰ কেনচেল হয় কৰে যাম বুলি কৈ কিনে সিহঁতে কেনচেল কৰি দিয়ে
সেইবিলাকে থাকে আৰু এতিয়া সিহঁতে বুজি নাপাব বুজিছা যেতিয়া বুঢ়া কাল হ'ব বুঢ়া হৈ যাব তেতিয়া বুজি পাব ট্ৰেভেলটো কিমান ইম্পৰ্টেণ্ট
সেইটোৱে কিন্তু বুজি নাপায় সেইটো এতিয়া তুমি এই জেগাটোৰ নাম শুনিছা নেকি চেলা পাচ নামৰ জেগাটো
চেলাবাচটো তোমাৰ টাৱাঙৰ ওচৰতে তুমি চেলাবাছ পাৰহৈ টাৱাঙ টাৱাঙ অকমান আগত গলে মাকো যাব পাৰিবা অ শুনিছো মই গৈছো চেলাপাছ গৈছো নহয় টাৱাং যোৱা নাই চেলাপাছ গৈছো কিন্তু চেলাপাছৰ পৰাই উভতি আহিছোঁ অ গৈছো চেলা পেনেল চাই তেনেকে মই মানে অহা বছৰ গৈছো মানে যোৱা বছৰ গৈছিলো এইবছৰ কেনে আকৌ এটা ট্ৰিপ মাৰো বুলিছোঁ যোৱা বছৰ মানে আমাৰ বহুত প্ৰব্লেম হ'ল আমি ধৰ ইমান ভাল ভেৰিকেল নাছিল ন তে মান নগলো আৰু ইমান ৰিস্ক নললোঁ বুজিছা নে নাই আৰু দূৰ পৰিলে ন আমাৰ ইয়াৰ পৰা আমি স্কুটিত গৈছিলো স্কুটিত
স্কুটি কেইজন গৈছিলে বাৰু
আমাৰ টটেল ছয়জন গৈছিলো দুজন দুজনকে আৰু তোমাৰ আছিলে পাহাৰীয়া এৰিয়া পৰে ন স্কুটি মানে উঠতে অলপ প্ৰব্লেম হয়
মই মানে চব মানে ফোন কৰি কৰি ডিটেইলছ লৈ আছো বুজিছা কোন কোন ক'ত ক'ত গৈছে কিমান খোৱা বোৱা কি কথা এইবোৰ
অ তুমি যাবা মানে সেইকাৰণে লিষ্ট বনাই লৈছা
লিচ বনালো সেইটোৱে মানে পিছত যাতে প্ৰব্লেম নহয়
অ আমি যদি টাৱাং গৈছো মাগুৰ মাৰি দিওঁ এইবাৰ
ক'ত গৈছো
যিতি টাৱাং আমি কৰি আছো এতিয়া টাৱাংতটো যাম ন টাৱতকে মাক বোমাইটো আমি মা মাগুৰ বুমলা পাছ অকণ আগতে অলপ অলপ যাব লাগে মানে বুমলা পাছ মাৰিব পাৰি বুমলা পাছৰ ধুনীয়া লেক এটা আছে কি ধুনীয়া লাগে শুনিছোঁ দেই বাৰু
তো ইমান এটা গম নাপাও দেই মই মানে ট্ৰেভেল ইমান কৰা নাই বুইছা
নাই নাই ট্ৰেভেল কৰা ট্ৰেভেল কৰা ট্ৰেভেল ব'লা মোৰ লগত ওলোৱা। আমি গৈ থাকো ন ট্ৰেভেলত
কয় আৰু
এতিয়া মই গাড়ী চাই লৈ ললো ন। এতিয়া গাড়ী চাই, বাইক চাইকত যাবলৈ ভাল। মোৰতো স্কুটি আছে গাঁৱতে একেপাত গৈছো মই চেলা পাছ
পাপ
একেবাত মাৰিছো বিশ্বাস কৰিবা। ৱাটাৰফল তেতিয়া তুমি খুব ৱাটাৰফল পাবা কচোন। চব ফ্ৰিজি হৈ যায় তেতিয়া তোমাৰ বৰফ হৈ যায়। কি দিয়া মানে বস্তুটো বুজিলা প্ৰথমবোৰ চব ফ্ৰিজ হৈ যায়। তো এই টাইমত যে এইটো টাইমতটো মানে অলপ অকণ আগৰ টাইমৰ অৰ্থ। তোমাৰ হেৰি হৈ যায় আৰু এইবিলাক ফ্ৰিজ হৈ যায় ন পানী চানী নাপাৱা আৰু তুমি তেনেকুৱা
তাতে যাব হলে কাপোৰ কানি কিনিব লাগিব নেকি
কাপোৰ কানিটো তুমি ল'বই লাগিব তাতো মানে জিৰ' ডিগ্ৰী চেলচিয়াছলৈকে গুচি যায় ন ঠাণ্ডা বহুত ঠাণ্ডা এতিয়া বহুত ঠাণ্ডা ঠাণ্ডা কি হ'ব বৰফ পৰিছে যিহেতু। আৰু মানে ধৰ ভাল গ্লাভছ ল'ব লাগিব তুমি শুজ লব লাগিব পেন্ট ল'ব লাগিব ভাল জেকেট লব লাগিব আৰু তাত তোমাৰ ধৰ। মেঘালয়তো তোমাৰ মেঘালয় মানে কি তোমাৰ এতিয়া ছামাৰত যাবলগীয়া মেঘালয়। মেঘালয়ত তুমি সাতুৰিব পাৰিবা।
অ মেঘালয় মানে জেগাবোৰ বৰ বিউটিফুল
কাম এটা কৰো আমি টাৱাংতটো এতিয়া মাৰি দিও টাৱাঙৰ পৰা আহি তোমাৰ ৰেষ্ট লম একমাহ নহয় পোন্ধৰ দছ দিন ৰেষ্ট লও। তাৰপিছত আমি জুলাইত জুলাইতটো গৰম পৰিব ন বহুত এতিয়া ওলাই দিওঁ আমি তালেমেঘালয়া।
তাতে বৰ ধুনীয়া জেগাবোৰ। সাতুৰিব পৰা একদম পানী চানী ঝাৰণা
লু ৱাটাৰ চ মানে পাহাৰৰ হেৰি ন না বোকাব মানে কিবা পাচত নীলাপানী পাবা ব্লু পানী ব্লু সেউজীয়া ঠাণ্ডা বহুত ধুনীয়া দেই মেঘালয় মেঘালয়টো হেভেন বুলি কব পাৰি অ তেনেহলে আমি কাম এটা কৰিম বুজিছা আমি টাৱাং যে যাম টাৱাং মাৰ গ আহোতে আমি ঘূৰি আহোতে আমি চিৰিঙত সোমাই বুজিছা তাত এতিয়া চিৰিকন আমি আপেল খাব পাৰিম আপেল আৰু পিয়াঁজ খাব পাৰিব বুজিছা পিয়াজ জানে তোমাৰ নাচপতি নাচপতি এতিয়া বহুত লাগিব তাত
অ মই যোৱাবাৰ যোৱাবাৰ মোক লগৰ এজনীয়ে কৈছিলে ত তাৰপৰা বোলে লৰাটোৱ বোলে খুব কমলা আনিলে বুজিছা
চ চিৰিগাঁৱত তোমাৰ কমলা নাপায় নহয় টাৱাঙত আহিলে পাবা সৰু সৰু অকণমানি অকণমানি কমলা পাবা আমাৰ কমলাবিলাক মানে অকমানে অকমানে বুজিছা ইয়াত ডাঙৰ ডাঙৰ নহয় তাত আনিছিলে অ আমাৰ আমাৰ লগৰ মিঠা মিঠা মিঠা বহুত ধুনীয়া খাবলৈ ধুনীয়া বাট চাইজটো সৰু ব আৰু বুজিছা নাই চটা পেকেট বা ধমকা ধুনীয়া ধুনীয়া একদম অ তোমাৰ হেৰি থাকে যে অ এইটো যে কি বুলি কয় তোমাৰ কমলাবিলাক মানে ধেৰ লাগে বুজিছ তুমি দেখিলে পাগলা হৈ যাব গছেই গছ য'তে ত'তে কমলা গছ আকৌ তোমাৰ কি জানা নাজানা এইটো তুমি যদি আৰু এতিটো তুমি যদি যাম বুলি ভাবিচা তোমাৰ যদি ড্ৰাইভিং লাইচেঞ্চ লাগিব সবৰে বুজিছেনে নাই লাইচেঞ্চটো ললে মানে ৰিক্সটো কমি যায় গতিকে গাড়ী কাগজ পত্ৰ ঠিক কৰিব লাগিব চাৰ্ভিচিং চাৰ্ভেচিং কৰি লব লাগিব পইচা অলপ মিলাব লাগে আৰু
তাতে বৰফত শ্লিপ খাব নহয় আকৌ বৰফৰ শ্লিপ খাব
নাই তোমাৰ মই কৈছো এনজয়মেন্ট ক'ত তুমি শ্লিপ খাই পৰিলা সেইটো এনজয়মেণ্ট বুজিছানে নাই
এইটো পৰা ভিডিঅ' চিডিঅ বনাব লাগিব এনজয় কৰিব লাগিব থাক খুৰা কব লাগিব অ ষ্টে হোম ততে থাকিম কি কোৱা
অ হোমষ্টে থাকিব পাৰা হোমষ্টেতে ল'ব লাগিব আৰু ধৰি আমাৰ যদি কেইটা পি য বা এতিয়া খান আট্টা পলিবলৈ আ ধুনাকে হোমষ্টে এটা লৈ লও তাতে আমি বনাই কৰি খাই থাকিম ন খোৱা বোৱাটো কমি যাব আৰু ধৰ যিকেইটা বস্তু পাৰো যিকেইটা পাৰা বস্তু নিব পৰা বস্তু সেইকেইটা যাওঁতে লৈ যাম কি কোৱা। এতিয়া তাত মেগ মেগিত এক প্লেটৰ দাম পঞ্চাশ টকা পা ষ্টাৰ্ট হয়। তোমাৰ ডেৰশ টকা লৈকে। বুইছা নে এতিয়া আমি যদি মেগি। কি যদি ইয়াৰ পৰা লৈ যা দহটকীয়া পেকেট। তাত আমাৰ কিমান খৰচা হ'ল বুইছানে নাই।
ইয়াৰ পৰা কম দামত মেগী লৈ যাওঁ তাতে গৈ কিনে আমি। বনাই বনাই বিক্ৰী কৰোঁঙগে।
তাত তোমাৰ নিদিব চাগে বুজছানে সেইটো নিদিব চাগে তাততো তাৰ পাৰ্মিশন লাগিব হয় নাই এতিয়া তাৰবিলাক যোনবিলাক লোকেল লো বিলাকে থৰিনা দিব আমাক কোৱাচোন?
ট্ৰাই কৰিব পৰা যায় এই মনে মনে যেনিবা।
নাই নাই আমি নিজে যদি এনজয় কৰিব আছে ব'লা ওলাম ধুনীয়াকে তাতে বনাই কৰি খাম বুইচা হোম
সেইটোও আৰু বুজিছা এতিয়া মানে ধৰা তাতে ট্ৰেভেলো হ'ব লগতে বি নেচো হ'ব।
ভালে কৰিছা বাৰু কিন্তু লোকেলচ বিলাকে নিদিব ন আমাৰ ঠাইৰে বাসিন্দা হ'ব লাগিব তাৰ আচলতে লুকেলছ বিলাকে অলপ গম পাইছে চাগে আৰু হেৰি কৰিব ন আমি ত এতিয়া বেলেগ ষ্টেটৰক নিচিনা হব।
সেইটো গম নাপাওঁ বাৰু এতিয়া মই শুনামতে অসমৰ মানুহক অসমৰ মানুহক চাগে সিহঁতে ইমান এটা পাতাও নিদিব।
নিদিব নিদিব আৰু তোমাৰ তাত অলপ মানে প্ৰব্লেম হৈ আছে অলপ মানে সেই আৰু। গম পাইছে আৰু প্ৰব্লেম হেৰুৱাইছে তাক।
সেইটোৱে।
নাই বুজিছা আমি ট্ৰেভেল কৰিম বুজিছা এতিয়া ট্ৰেভেল কৰিম এতিয়া ট্ৰেভেল নকৰিলে কেতিয়া কৰিম কি কোৱা?
সেইটোৱে তোমাৰ লগৰবোৰকো ক'বা আমি যাম একেলগে ফুৰিম খাম।
অ ধুনীয়াকে আমি চেৰগাও হৈ ধুনীয়াকে আমি আৰামচে আহি থাকিম আৰু আহোঁতে তিপিও চাই আহিম কি ডাঙৰ কথা চেৰগাও হৈ টিপি চিপি আমি ভাল চালফুঙত
টিপি তাত ৱাটাৰফল আছেই।
অঁ ৱাটাৰফল আছে।
তাতে একদম এদিন পিকনিকে কৰি দিম আমি। মই তিনিদিনমান
তিনদিনত নোৱাৰিবা তিনদিনত নোৱাৰিবা মেক্সিমাম আঠা দিন লাগিব সাত আঠদিন কাৰণ ট্ৰেভেল কৰিব লাগিব ন ভাগৰ ভাগৰ লাগিব আৰু তুমি এতিয়া ধৰ ৰাতি হ'লে তাত কিন্তু হোমষ্টেবিলাকৰ দাম মানে বঢ়াই দিয়ে। লগে লগে মানে চান্স পাই ন, যে তোমাৰ
তুমি কি এটা জেগাতে, এটা জেগাতে সাত, আঠ দিন থাকিম ভাবিছা?
এটা জেগা নহয় মানে তুমি এতিয়া ডাইৰেক্ট যাব নোৱাৰিবা ন তালে। এতিয়া তুমি প্ৰথমতে যাওঁ বুলি ভাবিছা ইয়াপা মাক গৈ পেলাই তুমি ধিৰাঙত থাকিব লাগিব। ধিৰাং চাং ভেলি। তাত থাকিব লাগিব। চাংটি ভেলীপা পিছদিনা তুমি টাৱাং ওলাই দিব পাৰিবা। চেলাপাচ-চেলাপাচ পাৰ হৈ চেলাপাচত ফটো-চটো ধুনীয়াকে ঠি টাৱাং ওলাই দিব পাৰিবা। টাৱাং যাওঁতে টাৱাংৰ ধুনীয়াকৈ টাৱাং মনেষ্টি এটা মনেষ্টি চাব পাৰা। টাৱাঙত গ'লা টাৱাং খৰচা তোমাক লাগিব দেই। ফিফটিন থাউজেন মান লৈ লবা এটা, যদি ভালকে যাম বুলি ভাবিছা। ঘূৰি আহিব পইচাটো তোমাৰে হব। তুমি ধৰ টাৱাং গলা, টাৱাঙৰ পৰা তুমি টাৱাং মা আকৌ আমি মাৰি লওঁ। অ শুনি ল কথাটো টাৱাঙত গৈ পেলাই তুমি জাঙত থাকি দিব পাৰিবা। জাঙত থকা পিছত আমি চাঙৰ পৰা আমি আকৌ মাকৌ গুচি চাম। আহোতে আকৌত আমি মাক আকৌ আৰু হেৰি মাৰি দিম আমি, বোমলা-পাছ। বোমলা-পাছত যদি হোমষ্টে পাওঁ, তাত থাকি দিম আৰু যদি নাপাওঁ সেইদিনাখনে ৰিটাৰ্ণ হবা লাগিব বুজিচাই নাই?
উ।
কৈছোঁ তোমাক সেইদিনাখন ৰিটাৰ্ণ হম। ৰিটাৰ্ণ হোৱাপিছত আমাৰ ডাইৰেক্ আহি পেলাই আকৌ আমি হেৰিয়াত থাকি যামহি, আমাৰ জাৱত। জাৱত থকাৰ পিছত আকৌ চেম তেনেকে ধিৰাঙত আহিলো। ধিৰাঙৰ পৰা আমি ডাইৰেক্ নৰ বৰকটো ডাইৰেক্ আমি চিৰিগাঁও মাৰি দিম। চিৰিগাঁৱত এদিন থাকিম ধুনীয়াকে খাম বম তাতে অলপ ফটো-চটো উঠিম এনজয় কৰিম। তাৰ পিছৰ নহয় আমি পিচিক এনেকে চাই গুচি আহিম আৰু।
অ', ঠিকেই আছিল নে?
ন, কি কোঁৱা?
পাৰি।
সেইটোৱে প্লেন, তাৰছত আমি আকৌ ধৰ কেইদিনমান ৰেষ্ট লৈ পইচা-পাতি অলপ কালেক্ট কৰি জত আমি জুলাই লাষ্ট তত তাত জুলাইত। ধৰ পঁচিছ তাৰি গৰম বন্ধতো হবই ন? নহ'লে নেক্সট ইয়াৰ মেঘালা মাৰিম কি কোৱা? মেঘেলায় নেক্সট ইয়াৰ মাৰি দিম কি ডাঙৰ কথ। নহলে কাম এটা কৰো আম মেঘালয় এতিয়া মাৰি দিওঁ। তাৱাং আমি যেন, দিছ চেম্পত মাৰি দিওঁ তাতটো আৰু বৰফ হ'ব।
অ তেতিয়া বেছি বৰফ হ'ব ন।
তেতিয়াহ'লে পইচাও কালেক্ট হৈ যাব আমাৰ।
ঠিক আছে কাম এটা কৰোঁ, এতিয়া মেঘালয় গৈ দিওঁ, তুমি দেৰিকৈ আমি ইয়ালে গুচি যাম।
মেঘালয়ত যাওঁতে তোমাৰ এটা প্লেনটো বনাই যাব লাগিব বুজিছা। মেঘালয়ত তোমাৰ পোৱালি মানে আমাৰ ইমান নহ'লেও হৈ যাব বুজিছানে মেঘালয় যাওঁতে।
কিমান মান যাব পোৱালি। হে না না বেছি পোৱালি কৰিব বেছি পোৱালি কৰিলে বেছি ভাল লাগিব বুইছা। এঞ্জয়।
বেছি পোৱালি হলে বেছি ভাল হ'ব গম পাইছো, মানে তাত অলপ পানী হেৰি হৈ যায় ন, অটপালিটো বাঢ়ি যাব বুইছানে? ৰিক্ম থাকে মানে বস্তুটো। আৰু ভাল পোৱালি ল'ব লাগিব খালী দেই মানে ফালতু পোৱালি নল'বা অলপ।
অতপালি কৰা পোৱালি, মানে সেইবোৰ নলবা আৰু বুজিছা।
তোমাৰ লগত গৈছে বুলি ক'ব, লাষ্টত তুমি ফচিবা গম পাইছা নাই কিবা এটা হৈ গ'লে। অ কাৰণ তাত পানী এৰিয়া ন, অলপ পানীয়ে মানে তাত তাত পানী চাবলৈ যায় মানুহ। পানী পাহাৰ এতিয়া কোনবা এটা যদি কিবা এটা হৈ যায় পানীত। অকস্মত কি হ'ব কচোন?
জনাম দে তোমাক কেতিয়া যাম কি কথা চব দিটেইলছ খি
অ তুমি কা পোৱালিবিলাক কালেক্ট কৰা তুমি কিমান যিমান যিমান পাৰা পোৱালিবিলাক লোৱা। মোৰ ফিলি পা তোমাৰ ধৰ চাৰিটা পোৱালি আমাৰ হেৰি হৈ আছে। ফিত মানে ফিক্স হৈছে। মই- আৰু তিনিটা লগৰ, এইটো। তোমাৰ ফালৰ পৰা কিমানটা লোৱা বা?
হ'ব ময়ো তিনিটামান উলিয়াম।
ইটো ফিক্স হোৱা নাই বাত টাৱাংটো ফিক্স হৈ আছে চাৰিটা পোৱালি। তে তোমাৰ ফিলে কিমানটা? তিনটা মান আহিব মানে তোমাক মিলাই চাৰিটা হয় নে? তে আঠটা পোৱালি চাফিচিয়েণ্ট বুইছা। বেছিও লব নালাগে। বেছি হ'লেও মানে অলপ অট পালিটো বেছি বাঢ়ি যায় গম পাইছা নাই?
উম বুজিছোঁ।
অ মোৰ লগৰ কেটা তাত বাইক চাইক আছে। অ ঠিকে আছে দিয়া বাৰু। অ ৰাখিছো ন। উম উম বাই বাই অ।